হেল্ল'।
হেল্ল'। এইয়া এনেই আছোঁ।
আচ্ছা, এ ফ্ৰীয়েতো আছা এনে অলপ
ফ্ৰী আছোঁ উম, উম, উম।
উম, উম, এই আমি যে আগতে গৰম বন্ধ পাইছিলোঁ। সেইগিলাকৰ ওপৰতে কিবা এটা কথা পাতো বুলি ভাবিলোঁ।
আচ্ছা গৰমৰ বন্ধৰ ওপৰত কথাটো সুধচা আৰু।
আচ্ছা অ' সেইটোৱে।
উম।
মানে আগতে আমি গৰম বন্ধ পাইছিলোঁ, আগৰ দিনৰ গৰম বন্ধ আৰু আজি দিনৰ গৰম বন্ধৰ মাজত পাৰ্থক্য কেনেকুৱা দেখছা তুমি।
গৰম বন্ধ এতিয়া ধৰ আগৰ দিনৰ গৰমৰ বন্ধবিলাক বহুত ধুনীয়া আছিল। আগতে ম- ধৰ মোবাইল ফোনৰ প্ৰয়োগ ইমান হেৰি নাছিল। সকলো ধৰ নিজৰ ক উম, উম মামা বা হেৰি পেহা পেহী যিকোনো এজনৰ ঘৰত গৈছিল ধৰি যায় তাতে ককা আইতা তাৰ লগত থাকিছিল, খেলিছিল বা সেনেকুৱা আছিল এটা পৰিৱেশতো। ধুনীয়া পৰিৱেশ এটা আছিল, গাঁৱৰ লগৰীয়া খেতি পথাৰত গৈছিল ধৰ আগতে, যিহেতু এইখিনি টাইম খেতি কৰাৰ সময়। ঘৰৰ মানুহবিলাক ধৰ খেতি পথাৰত গৈছিল, খেতি কৰিছি
অ'।
সেনেকুৱা আৰু।
এতিয়া এতিয়া আজি আজিৰ দিনত এতিয়া গৰম বন্ধ বুলি ক'লে চবৰে সেই মোবাইলে হৈছে। কোনো ক'তো নাযায় ধৰ খেলা ধূলা আমি যে আমি আগতে খেলা ধূলা কৰিছিলোঁ পুৰা। গৰম বন্ধ দিলে মানে আমাৰ মনত বেলেগ একো নাই খেলা ধূলা আৰু ক'ৱাত ফুৰিব যোৱা মামা ককা আইতাৰ ঘৰত
উম' সেইবিলাকে আছিলে আগতে, এতিয়া ধৰ মোবাইলৰ হেৰিটো বেছি হ'ল। উম'
মোবাইলে মানে অকমান বেয়া প্ৰভাৱ পেলাইছে আৰু এইবিলাকৰ ক্ষেত্ৰত।
উম', উম', উম'
তুমি আ' সেইটো বিষয়ত তুমি আগৰ নিচিনা দিন আহিব বুলি তুমি ভাবা নে?
আগৰ দিন আৰু বৰ্তমানতো ঘূৰি নাই কাৰণ আজিকালি ধৰ সকলোবিলাক আধুনিক হ'ল। বা অনলাইন ক্লাছ কিবা কিবি এইবিলাক বহুত, আজিকালি পঢ়াৰ প্ৰেচাৰ লগতে পঢ়াৰ কোনো ধৰণৰ হেৰি নাছিল, মানুহে মুক্ত মনে হেৰি কৰিছিল, খেলা ধূলা কৰিছিল। খেতি বাতি কৰিছিল, সেনেকে আছিল কিন্তু আজিকালি ধৰ এ যিহেতু কম্পি টিশনত যুগ এতিয়া। এতিয়া চবে মানে কেৱল কম্পিটিশনত থাকে, সকলোৱে মনত এটাই চিন্তা থাকে যে, কেনেকে ধৰ হেৰি কৰিব পাৰি। তো কাৰো হাতত আজিকালি ধৰ সময় নাথাকে বেছিকে। ত সময়টো কিদৰে মানে এটা হেৰি কৰিব, সেইটো সেইটোতে মানে সকলোবিলাক
উম' ব্যস্ত হৈ যায়। আগৰ-আগৰ মানুহ বিলাকেতো সেনেকে সময় সময়তটো সেনেকে খেদাইছিল না, কটাইছিল
আগৰ দিনৰ পৰিৱেশ বেলেগ আছিল, এতিয়া আগতকে মানুহে ধৰ খেতি চেতি কৰিছিল, এইখিনি টাইম যিহেতু খেতি কৰাৰ সময়, সকলো গৈছিল। আগতে আৰু এটা ব্যৱস্থা এইয়া স্কুলৰ পৰা কিছুমান হেৰি দিয়ে। হাতৰ কাম বা কিবা দিয়ে যে, কলপাতত লিখা তাৰপিছত কলপাতত হেৰি লিখা, তাৰপিছত আৰু এনেকুৱা বিভিন্ন ধৰণৰ বস্তু দিছিল, কলপাত খন ধৰ লিখিলে লিখাৰ পিছত আকৌ যেতিয়া হেৰি সময় হয়, হেৰি এই মানে স্কুলত যাবৰ সময় হয়, তেতিয়া কলপাতখন আকৌ বেয়া হৈ যায়, আকৌ এবাৰ লিখিব লাগে। সেইবিলাক মানে এটা ধুনীয়া এটা হেৰি আছিল, কিন্তু আজিকালি ধৰ
হাতৰ কামে যে মাটিৰে কৰিব লাগে, কিবা বনাব লাগে আম, কিবা এনেকুৱা ধৰ কঁঠাল কিবা এনেকুৱা যে বনাব লাগে, আমিতো এনেকুৱা বহুত কৰিছো ন?
উম', উম', উম'
আজিকালি সেইবোৰ নোহোৱা হল ল'ৰা ছোৱালী আজিকালি মটিয়ে নখচে চেন্দেলে নখ লে আমিতো মাত তিৰ লগতে বিজি আছিলো, ধৰ পথাৰত গৈছিলো ক'ৰবাত গৈছিলো।
উম', সেইবিলাকেই আছিল ধৰ। উম', তা
আজিকালি ধৰ এতিয়া খেতি চেতি তিও যে কৰে, খেতি চেতিটো মানুহে যাৰ মাটি সেইটো কোনোদিন খেতি নকৰে না? চব হাজিৰা হাজিৰাৰ ওপ
উম', আজি-আজিকালি খেতি কথা বিলাক হেৰি হল। চন পৰিয়ে থাকে, আগতে খেতি পথাৰ বিলাক যি যিকোনো সময়ত ধৰ খেতি বাতি কৰি আছিল মানুহবিলাকে, আজিকালি খেতি পথাৰবিলাক ধৰ বেছি সময় ধৰ খেতি বাতি নকৰে ইমানকে, খেতি পথাৰবিলাক এনেই পৰি থাকে।
এনেই পৰি
মাটিৰো ধৰ হেৰিটো নোহোৱা হৈছে, যিটো ভাৰসাম্যতা থাকে।
ভাৰসাম্যতা অ' আজিকালি এতিয়া বানপানী আহিব নোৱাৰে, বানপানী আহোতে আগতে সাৰ সাৰ ব সাৰ চাৰ সিঁছিলো আৰু এতিয়া বানপানী মাথাউৰি দিয়াৰ পৰা বানপানী নাহিলে আৰু সেই টো মাটিৰ পলসটো সেই গুচি যায় না।
উম, উম, এইবিলাক এই ৰ'দৰ আগৰ আৰু বৰ্তমানৰ মাজৰ পাৰ্থক্য আৰু।
সেইবোৰ, অহ।
আৰু গৰমৰ এতিয়া ধৰ গৰমৰ পৰিমাণটো যেতিয়া বাঢ়িছে এতিয়া আগতে যিটো এ ঠাণ্ডা আৰু গৰমটো এটা হেৰি দিছিল ধৰ এ সমান হেৰিত আছিল, আজিকালি সেইটো সমানত নাথাকে, ধৰ এতিয়া গৰমৰ পৰিমাণতটো বাঢ়ি গৈছে, ঠাণ্ডাৰ পৰিমাণতটো কমি গৈছে। যে এতিয়া গৰমৰ বন্ধত গৰমৰ সময়খিনিত যাতে মানুহে যত্ন লয় নিজৰ এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, স্বাস্থ্যৰ যত্ন বিশেষকে, স্বাস্থ্য নহ'লে স্বাস্থ্য অৱনতি ঘটি যাব পাৰে কাৰণ বিশেষ পানী চানী বেছিকৈ খোৱা বা ফল মূল এইবিলাক যিবিলাক ঘৰুৱা ফল মূল থাকে এইবিলাক বেছিকে খাব লাগে।
অহ। গৰমৰ বন্ধতো আজিকালি মানে উম, সেই মানে আজিকালি কোনো ঘূৰি নুফুৰে
উম, নহয় এতিয়া ধৰ গৰমৰ পৰিমাণটো বাঢ়ি গৈছে নে আকৌ আগত-আগতে ধৰ গৰম বন্ধ ধৰ এটা
কিবা অ', আমোদ সেনেকুৱাই আছিল
উম, কিন্তু এতিয়া ধৰ
এনেকুৱা কিবা, আমাৰ যে আমাৰ যেন এনেকুৱা লাগিল কিবা এটা উৎসৱহে আছে।
উম, উম, গৰমৰ বন্ধটো আগতে সেনেকুৱা আছিল।
এতিয়া সেইবোৰ নহোৱা হ'ল।
এই গৰমৰ বন্ধত ধৰ কিছুমান আমি ধৰ হেৰিও কৰিব পাৰো কাম কিছুমান আজিকালি যিহেতু গৰমৰ বন্ধ বুলি ক'লে মোবাইলটোতে বেছি ব্যস্ত হৈ থকা যায়। বিভিন্ন কাম ধৰ কৰিব পাৰো কিছুমান যেনে ধৰ পঢ়া উপন্যা পাতি পঢ়া, মানে কিতাপৰ লগে লগে
উম।
যিখিনি ধৰ স্কুলৰ কিতাপ পাতি থাকে তাৰ লগে লগে ধৰ গ্ৰন্থ পঢ়া বা যিহেতু উম। আৰু ধৰ কিছুমান মানুহৰ এটা হেবিট থাকে ধৰ এই ডায়েৰী লিখা
ওহোঁ ওহোঁ ডাই
ডায়েৰী লিখাটো কৰিব পাৰি ধৰ, ডায়েৰী লিখা মানুহ বহুত কমেই আজিকালি। ডায়ৰী টো নিলিখে, ডায়েৰী পাৰালৈকে
লিখিলেও মানে আজিকালি এনেকুৱা হৈছে যে ডায়েৰী লিখে লিখিলে কি হ'ব মানুহে মোবাইলতো লিখে কিছুমানে
উম, উম।
ডায়েৰী হিচাপে নহয় কথাখিনি ধৰ যিখিনি কথা হ'ল সেইখিনি নোট কৰি থৈ যায় এনেকুৱা আৰু
উম তাৰ তাৰ লগতে আৰু এটা কাম যিহেতু আগতেটো বাৰু ল'ৰা ছোৱালী বিলাকেও সহায় আজিকালি ধৰ পঢ়াৰ ব্যস্ততা বা কিবা ব্যস্ততাত মাক দেউতাকক বেছি সহায় নকৰে বা সময় নিদিয়ে ত' গৰামৰ বন্ধৰ সময়খিনিত যাতে অলপ সহায় কৰি দিয়ে। উম', উম' সময় কটাই বা ধৰ কেৱল ব্যস্তয়ে হৈ নাথাকে পঢ়াৰ মাজত বা মোবাইলটোৰ মাজত এ নিজৰ মাজতো যাতে
নষ্ট হৈ লাগে
উম', উম'
এ আৰু পৰিয়ালৰ আজিকালি যিটো হাৰত ধৰ এতিয়া উম প্ৰতিযোগিতাৰ পৃথিৱী এতিয়া সকলো মানে ধৰ কেৱল প্ৰতিযোগিতা প্ৰতিযোগিতা হৈ গৈছে সকলো বিলাক ধৰ কৃত্ৰিম হৈ গল সম্পৰ্ক বিলাক আগতে যিমান সহজ সৰহল আচিল আজিকালি নহয় এতিয়া সকলোৱে ধৰ কৃত্ৰিম ভাৱে থাকে সেইবিলাক আৰু যাতে নিজৰ পৰিয়ালটোৰ মাজতহে কিত্ৰিমতাটো নাহে যাতে সেইকাৰণে আমি ধৰ গৰমৰ বন্ধতো অলপ উদযাপন কৰোঁ কৰিব লাগে।
উ আৰু আজিকালি ধৰ লৰা লৰা ছোৱালী বোৰ ধৰ কিছুমানে ওচৰত না ওচৰত নাথাকে না কিছুমানে ধৰ অকণমান দূৰৰ কলেজত বা স্কুলত পঢ়ে ন সেই গৰম বন্ধটোতহে ভালদৰে ধৰ ঘৰত থাকিব পাৰে দুদিনমান বেছিকে কেতিয়া অকমান ভাল লাগে বা ঘৰৰ মানুহো ভাল লাগে যে বাচ্ছাটো আহিছে। আৰু তেতিয়া আৰু সময় দিব লাগে। সেইটোয়ে হৈ যায় তাতে আৰু ঘুৰিব চান্সে নাপৰে
বৰ্ডিং স্কুলবিলাকত ধৰ বন্ধ নাপায়েই
এই ইটো জুন জু জুন জুলাই মাহটোৱে অ
ত' সেইখিনি সময় যতে হেৰি কৰে আৰু কম মানে পৰিয়ালৰ লগত কটাই। সেইটো হ'ব লাগে।
গৰম বন্ধৰ মেইন উদ্দেশ্য সেইটোৱে ব আৰু
কি এতিয়া ধৰ বহুত গৰমো পৰি আছে। বহুত বেছি ফুৰা মেলা কৰাৰো সময় নহয় বাৰু ঘৰৰ মাজতে থাকি ঘৰৰ পৰিয়াল লগতে সময় কটাই যায় সেইয়াই আৰু সেইখিনি হ'ব লাগে। সকলো ভালে থাকক নিজ
বাকী তোমাৰতো গৰম বন্ধ চলি আছে চাগে।
গৰম বন্ধ গৰম বন্ধ চলি আছে এতিয়া
তুমি তোমাৰো গৰম বন্ধু চলি আছ নে।
অ', মোৰ
উম বাকী পিছে হ'ব দিয়া।
অ', হ'ব।
কৰ্মৰ বন্ধৰ ওপৰত বহুত খিনি কথাই শিকিলো বাৰু তোমাৰ পৰা।
উম উম তোমাৰ পৰাও শিকিলো পিছত কথা পাতিম আমি
উম হ'ব দয়া
দিয়া দিয়া পিছে হ'ব দিয়া